হেল্ল'?
অঁ কোৱা?
কি খবৰ?
অ ভালে, তোমাৰ?
এ ভালে, কি কৰি আছা?
অ, মই এনেই বহি আছো, তুমি কি কৰি আছা?
এ মইও বহি আছিলো, এ বহি - বহি মানে অনলাইন কাপোৰ চাই আছিলো।
অ অনলাইনে চাই আছা নেকি? কি এপত চাই আছা?
এ মিছত চাই আছিলো।
মিছত চাই আছা নেকি? অ এ
এই অফাৰ চলি আছে ন সেইকাৰণে।
অ, এতিয়া কিহৰ অফৰচ অফাৰ চলি আছে?
এই মানে কাপোৰবিলাকত অলপ অলপকে ডিচকাউণ্ট দি আছে ন
অ অ, এই গৰম কাপোৰবোৰ নিকি?
অ, এই হাফ হাফ এই টি চাৰ্ট এইবিলাকত।
অ অ, মই ল'ম বুলি ভাবিছিলো কিন্তু মই এই বজাৰৰ পৰা ল'ম, ফেন্সি বজাৰৰ পৰা। হেন তাতে ভাল ভাল পায় ন কমতে পায়, অনলাইনো কৰো আৰু অনলাইন কি কেতিয়াবা এনেকুৱা হৈ যায় ন বেয়াও আহি যায় যে, উম উম। উম, এনে তুমি বেছি অনলাইনে কৰা নেকি?
অ মই অনলাইন, এ ইমান টাইম নাই ন যাবৰ কাৰণে সেইকাৰণে অনলাইনে চাই আছিলো।
অ হয় নেকি?
ভাল ভালে কাপোৰ ইয়াতেও পায় মানে খালি তুমি চাব নোৱাৰা। কিন্তু ফেঞ্চিতো ধুনীয়া - ধুনীয়া কাপোৰবিলাক আহিছে জানা না?
অ অ হয়, এতিয়া ধুনীয়া ধুনীয়াৰ উম উম, তোমাৰ এই ৰিলচত বহুত ভাইৰেল হৈ আছে সেইবোৰ।
অ সেইটোৱেটো কৰিয়ান টপ বুলি
উম উম কৰিয়ান টপ সেইবোৰ আৰু তোমাৰ এ এনেও ঠাণ্ডা দিনৰ কাপ পোৰবোৰো তোমাৰ বহুত মানে এ অনলাইন এইটো ফেঞ্চি বজাৰত বহুত কমতে পায়। আৰু এতিয়াতো গৰম দিনৰো ওলাই চা ওলাইছ
এইকাৰণে সেইকাৰণে অলপ কমত দি আছে আ কিন্তু আ মি গ'লোচোন আমি নাপাওঁৱে ন?
অ, আমি নাপাওঁ এইটো জাগাও মেনচন নকৰে ন ভালকে তোমাৰ।
আমি নগলে সেইবিলাক ভিডিঅ'বিলাক ওলাই, আমি গমেই নাপাওঁ।
আৰু গ'লেতো নাই নাথাকে সেনেকুৱা, উম হয়।
সিটোয়েতো, আমি নাপাওঁ ধুনীয়াকেইটা বাকীকেইটাক কেনেকে পাই যায় সিহঁতে পা
অ, সেনেকুৱা পাই কিনেও ভিডিঅ' - চিডিঅও বনাই লয় ন,
অ আৰু আজি বুলি চেল চলি আছে বোলে যুডিঅ'।
অ জুদিঅত চেল চলি আছে নেকি? অ মোক কৈছিলে মোৰ এজনী ফ্ৰেণ্ডে। অ অ হয় নেকি? আজিয়ে নেকি নে আজিৰ পৰা হ'ব ষ্টাৰ্ট?
এ নহয়, আজি আজি আছিলে। অ আৰু মিছত চাৰি তাৰিখে আছে।
মিছত আছে অ, মই চাম বুলি ভাবি আছো, তুমি কি অৰ্ডাৰ কৰিবা এতিয়া?
এই মই টি চাৰ্ট ল'মেই দৌৰিব কাৰণে। আৰু
অঁ-অঁ! দৌৰিবৰ কাৰণে। তোমাৰ কি এই জাৰ্চি চাই আছা নেকি?
অ! সেনেকুৱাই টি চাৰ্ট টাইপৰ আৰু।
অ-অ! এই তোমাৰ সুটিৰটো ভাল হয়। উম-উম! তোমাৰ গৰমতো সু সুটিৰ। উম-উম! কটনৰ বেছি ভাল তোমাৰ গৰমত।
সেইটোৱে-সেইটোৱে চাই আছিলো মই। কিন্তু দাম বিলাক বেছি দেখাইছে সেইকাৰণে ভাবিলোঁ ফেঞ্চি যাম বুলি।
অঁ! তুমি এই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰা নে?
অঁ! ফ্লিপকাৰ্ডটো তো কিন্তু দাম আছে তাতে কিন্তু কাপোৰ ভাল পায়। মিছোত কে ভালটো ফ্লিপকাৰ্ট হয়।
উম-উম! হয় ফ্লিপকাৰ্টো ভাই মোৰ মানে মই বেছিকে ফ্লিপকাৰ্টৰ পৰাই কৰোঁ।
অঁ! ফ্লিপকাৰ্টৰ ভাল হয়। কাপোৰ বিলাক মানে বেছি কোৱালিটি বেছি ভাল পায়। অলপ, মিছতো অলপ চবতকে বাজেট ফ্ৰেণ্ডলি হয়।
অঁ-অঁ! সেনেকুৱা হয় সেইকাৰণেতো মিছৰ পৰা অৰ্ডাৰ কৰিলে ভাল।
দাম আছে কিন্তু।
উম-উম! আছে দাম। আৰু তোমাৰ এই মিছত ফেঞ্চি কাপোৰবোৰ বেছি বেছি ভাল পায়। ভাল মানে এনেকুৱা পায় যে উম।
ত আৰু চবতে অফাৰ চলি আছে মিনট্ৰা, ফিলিপকাৰ্ট। এই-এই তাতে দি নহয় ইনষ্টাগ্ৰামত।
উম! আৰু তোমাৰ এই পূজাৰ বতৰতো আৰু অফাৰ চলে নহয় বহুত কমতে পায়। উম! পূজাত মানে কি-কি কেতিয়া লোৱা কাপোৰটো মানে কিহৰ পৰা লোৱা তুমি বজাৰৰ পৰা লোৱা নে অনলাইন?
এই মিছৰ এই অনলাইনে চাই লওঁ যদি ভাল লাগে। অফ-অফলাইন চাওঁ মানে যি ভাল লাগে কমত অলপ হ'লে বাজেটত হ'লে বেছি ভাল ন।
অঁ! এনেই লাষ্ট টাইম কি লৈছিলা?
এই লাষ্ট টাইমটো এই দোকানৰ পৰা লৈছিলোঁ মই। এই কুৰ্তি লৈছিলোঁ ইমান ধু ধুনীয়া আছিলে এ বম্বে ফেশ্যনৰ পৰা এইফালে।
অ-অ! এই বম্বে ফেশ্বনতো ভাল-ভাল ভাল-ভাল পায় ন?
উম! ধুনীয়া-ধুনীয়া। আৰু নতুনকে খুলিছে গ দোকান বিলাক চাইছা?
অ! মই সেইটোতো চোৱা নাই তোমাৰ এই ন কিবা মানে এইটো দামটো বহুত হয় নেকি দামটো বহুত লয়।
এ নহয় এতিয়া ধুনীয়া-ধুনীয়া একদম ক'ৰ্ট চেট, চাৰ্ট বিলাক ওলাইছে নহ ইমান ধুনীয়া
অঁ-অঁ! হয় নেকি? তাতেতো মই বেছি বিয়াৰ কাপোৰে দেখা পাইছো বিয়াৰ কাপোৰ।
এই নহয় অ আৰু এটা দোকান খুলিছে সেইটোত।
অঁ! নতুন খুলিছে নেকি?
অ! কৰ্ট ছেট চাৰ্ট বিলাক ইমান ধুনীয়া-ধুনীয়া টু হাড্ৰেণ্ডত টু ফিফটিত
অঁ! তোমাৰ এই যে এটা যে গণেশগুৰিত খুলিছে যে তোমাৰ থ্রেইফ ষ্টৰ। অঁ-অঁ-অঁ! হয়। অঁ! এবাৰ গৈছিলো তাতে মই তোমাৰ ইমান ভাল লগা নাই মোৰ।
নহয় এতিয়া নতুনকে ওলাইছে।
অ! হয় নি? মই যো
এ আমি গ'লে নাপাওঁৱেই এই মোৰ ভন্টিৰ লগতো গৈছিলে তাই ইমান ধুনীয়া চাৰ্ট এটা লৈ আহিছে কৰ্ট ছেট ইমান ধুনীয়া লাগিছে নহয়।
উম-উম! ভাল লাগে কেতিয়াবা ন। বহুত ভাল ভালো পায় মই এবাৰ লৈছিলো তোমাৰ হেনো। কোৱা মই এই মানে গৰম এই উ। ইমান ভাল কোৰিয়ান চুৱেটাৰ আছিল মে তোমাৰ জেকট টাইপৰ আছিল। সেনেকুৱা নতুন ডিজাইন মানে এইটো ইয়াতে নাই সেনেকুৱা ডিজাইন টো বাহিৰৰ হয় এইটো লৈছিলোঁ ভাল লাগিছিল। বহুত পিন্ধিলোঁ মই বহুত বছৰ হয় ব ভালে পায় মই সিটো তোমাৰ এ। এশ টকাতে কিনিছিলোঁ তোমাৰ সেইটো।
তাতে হাৰি চাৰী বিলাকো ইমান ধুনীয়া ধুনীয়া কিন্তু বহুত দাম আছে।
উম উম বহুত দাম আছে সেইটোতো।
এতিয়া আৰু কিমান খুলিলে আকৌ দোকানখন হ শাৰী লোৱা নাই মই এই এটা। এটা আন্তি এ লৈছিলে শাৰী বহুত ধুনীয়া আছিল কিন্তু। দামটো বহুত কৈছে মই কুুৰ্তা লৈছিলো তাৰ পৰা বহুত। ধুনীয়া এই পূজাত লৈছিলোঁ মই। বহুত ধুনীয়া আছিলে উম ভাল লাগে তাতে। ইমান ফিফটিন হাড্ৰেড ফিফটিন হাড্ৰেড লৈছিলে চাগে ফিফটিন হাড্ৰেড নে ওৱান থাউজেণ্ড। অ অ অ এই সেইটোয়ে অনলাইনত। চাইছিলোঁ টু থাউজেণ্ড এইটো ইমান ভালো নহয়।
অ হয় নেকি আৰু তোমাৰ এ অনলাইনত লেহেংগাবোৰো। কমতে পায় ন লেহেংগা তোমাৰ এনে বজাৰত গ'লে বহুত দাম লয়।
মই যে বিয়াত পিন্ধিছিলোঁ ইমান ভাল লাগিছিল ন।
অ অ হয়।
দেখাত দেখাত দেখাতো ইমান দামী লাগি আছিল কিন্তু ইমান। কমতে মানুহে ভৰসাই কৰা নাই। আমাৰ চাইডৰ বা জে আছিলে তাই কৈছে মোক লিংকটো। দিবা ইমান ধুনীয়া লাগিছে।
উম আৰু হেভি আছিল ন আৰু দেখাটো ভাল লাগি আছিল। আছিল ন এনেতো তোমাৰ অনলাইনৰ কেতিয়াবা এনেকুৱা কমো মানে। মানে ভাল কোৱালিটিৰ নাহে এনেকুৱা ল' কোৱালিটিৰ আহে কেতিয়াবা।
বহুত কমত। বহুত কম ভাল বস্তু আহে এইটো মিছৰ চবজিটো আৰু বেয়া।
উম উম হয়।
ত তাতেতো স্কোমে হৈ যায় তাতে কিবা।
অ', অ, হয়। সেইটোতো হয়। কেতিয়াবা এনে তোমাৰ এনেকুৱা আহিছে না অনলাইনৰ পৰা মানে অৰ্ডাৰ কৰিছা আৰু বেয়া আহিছে কিবা।
অ আহিছে সেইকাৰণে মই খোলা আগত। আগতে ভিডিঅ বাই লওঁ নহ'লে কিবা উল্টা পুল্টা হ'লে আকৌ নিদগিব নহয় ইনতে।
আৰু তোমাৰ এই ৰিভিউ চালেও ন মানে তোাৰ বেয়াই যায় কেতিয়াবাহেনু।
অ আৰু ৰিভিউটো মানে হ'ল। ইমান ফিল্টাৰ লগাই কিনে যে উঠাই নহয়।
উম উম হয় হয় সেইকাৰণে। উম', সেইটো চাই কিনে মানে লও তাৰ পিছত এইটো। যেতিয়া আহে সেইটো বেলেগে থাকে মই তোমাৰ এই যে। ফ্ৰেচাছত লৈছিলোঁ এটা শাড়ী সেইটো তোমাৰ কালাৰে বেলেগ আহিছিলে। একদম মজ উম। সেনেকুৱা একদম ভালে নালাগিলে উম উম উম হয়।
কি পিন্ধিবা তুমি এই ফেৰৱেল ল-।
অ', ফেৰ বিল। আইছো কি কালত।
খাদী এ মই ভাবিছো মাৰ আছিলে। সেইটো পিন্ধিম নহ'লে চাম এটা কিনি ৰম ধুনীয়া এটা তুমি। এই মাৰ অলপ এই। পিচ কাল পিচ কালাৰো নহয় অলপ কিবা বেলেগ চাইনিং হয়।
অ হেভি আছে নে চিম্পল হয়।
এই হেভি আছে ধুনীয়া এই মায়ে মানে কালুৱা চতত পিন্ধিছিলে।
অ অ হয় নেকি এই তোমাৰ হেভি বৰ্ডাৰ থকাটো ভাল লাগে কিন্তু। সেনেকুৱা শাৰী আজিকালি ওলাইছে নতুনকে তোমাৰ হেভি বৰ্ডাৰ থাকে কিন্তু চিম্পল থাকে।
অ আৰু সেইদিনা আম্বুুৱজিত খাৰু খাৰু ললো ন মই সেইটো লগতে ম। মেচিং কৰি পিন্ধি ল'ম।
উম উম মেচিঙো হ'ব ভাল লাগিব কিন্তু।
খালি ব্লাউজ টো চিলাব লাগিব মাৰ মায়ে মানে শকত ন মইতো সিন ন সেই। বিলাউছটো চিলাব লাগিব।
উম উম সেনেকে ভালে লাগিব আৰু সে। অ', তোমাৰ এই শাৰীবোৰ আৰু মই ভাবি এই দুূৰ্গা পুজাত কি ল'বা এবাৰ
চাও কি লয় এতিয়া কি ওলাই একদম নতুন নতুন কি ওলাই সেইটোয়ে ল'ম।
অ এই তোমাৰ যে এতিয়া যে নতুন ট্ৰেণ্ডিং ওলাইছে যে কুৰ্তি পিছফালে যে শোৱে বান্ধাটোৰ।
অ অ অ এই অ ভাল লাগে নাই লোৱা মই তুমি ওলাইছা নেকি?
মই লোৱা নাই মই ল'ম বুলি ভাবিছিলো এতিয়া মানে দামটো কমিলে ল'ম। তেতিয়া বহুত দাম আছে তোমাৰ।
কাম কৰিবা না দুটাই একেলগে যে পায় সেইটো লৈ লবা এটা তুমি লৈ ল'ব এটো মই লৈ ল'ম কি আছে। এইটোত মানে পইচা কমকে লাগিব অ। অ অনলাইনত দুটাই একেলগে অ অ সেইটোয়ে তুমি। এটা ল'বা মই এটা লৈ ল'ম।
অ অ এনে।
নহলে চিং মানে অকলে অকলে ললে বেছি দাম পৰি যায়।
উম উম হয় অকলে লৈ যে দাম পৰি যায় সেনেকুৱা দুটা আৰু ভাল থাকে ন তোমাৰে। উম উম হয় এই অ আৰু উম উম কটনৰ হয়। এই মোৰ ফ্ৰেণ্ডে লৈছিলে, এটা মানে তাই লৈছিলে। এ, এ, কিমানত লৈছে? এশ টকাত লৈছে। কমতে পাইছে ব্ৰেণ্ডৰ
এশ টকাত, ইমান কমত?
উম' তোৰ এই ব্ৰেণ্ডৰ এতিয়া কমিল চাগে, অ', অ' বান্ধাই হয় বন্ধাই হয় কিন্তু তোমাৰ অনলাইনত বেছি ভাল ভাল আছে কিন্তু, তোমাৰ এই যে বেলতলাৰ ফে উম', উম' ডি ডিজাইনটো অলপ বেছি থাকে যে তোমাৰ এই যে কিবা -কিবি ৰ্মূৰ্টী- চূৰ্টী লগোৱা থাকে ন?
অ', অ'।
ভাল লাগে, কিবা ষ্টন বোৰ লগাই থাকে এনেকুৱা ভাল লাগে। উম' আৰু কুৰ্টীৰো ওলাইছে কুৰ্টীটোক কম হৈছে এতিয়া দামটো,
উম', উম' একবাৰ যাম নহ'লে আমি আমি চবেই মিলি কিনে নহ'লে ফেন্সী যাম একদিন কি কি আছে চাই আহিমে এনেও বহুত দিন হ'ল ন, যোৱা বহুত দিন হ'ল যোৱাই নাই আমি
হয়', সেইটোয়েতো আৰু ফেন্সী গ'লে আৰু তোমাৰ এতিয়া মানে, এনে পূজাৰ বতৰতটো চলা নাই ন, এতিয়া ভিৰ নাথাকে আৰু ইমান।
অ' আৰু আগত ল'লে ভাল, নহলে পিছত বাপৰে ইমান দাম বাঢ়ি যায় বাপৰে!
হয়', সেইটো পিছতো দাম বাঢ়িবই তোমাৰ এতিয়া পূজাতো আহিবই অলপ দিনৰ পিছত তাৰ পিছত চাবাচ চোন ইমান এমাহৰ আগতেই তোমাৰ বেছি মানে দাম
উম', এইটো আগষ্টৰ পৰা গ গ'লে তাৰ পিছতে দাম বাপ ত', এইবাৰ এইবাৰ পূজা কেতিয়া আছে?
পূজাতো অক্টোবৰতে আছে চাগে তোমাৰ, উম
অ', অ', সেইবাৰতো চাগে এই ছেপ্তেম্বৰত হৈছিল চাগে? দুৰ্গা পূজাতো, অ' এইবাৰ অক্টোবৰ চাগে? কিন্তু অক্টোবৰতে ভাল লাগে। পূজাতো, এই ছেপ্তেম্বৰত হৈ গ'লে এনেকুৱা লাগে যে এই বছৰটো শেষে হৈ গ'ল, এই ভা ভাল লাগিব। এইবাৰ আমি চবে যাম হা ফুৰিব কাৰণে।
ঠিক আছে দিয়া, ঠিক আছে দিয়া ৰাখো দিয়া ভাল লাগিল তোমাৰ লগত কথা পাতি।
অ' অ', দিয়া, দিয়া, দিয়া, ঠিক আছে।
দিয়া ঠিক আছে।